হেল্ল'। শুনিছানে? অহ, শুনিছোঁ বন্ধু।
খবৰ ভাই।
কি কৰি আছা?
মই এনেই শুই আছোঁ ৰবা। তুমি?
মৰা।
মই এনেই অলপ ভাত-চাত খায় ৰেষ্ট কৰি আছোঁ। অহ, খালোঁ, খালোঁ। তুমি?
কিহেদি খালা?
মাছেদি।
অ কিহৰ মাছ?
উম' ৰৌ মাছ, ৰৌ মাছ।
ৰৌ মাছ, আমাৰো মাছ আছে হেৰিটো মা
উম কি মাছ বেছ?
বা মিৰিকা মাছ মিৰিকা। মিৰিকা বুলি কয় মিৰিকা।
জানো জানো চিনি পাও, কণীজ কণীয়ত থাকে ন কণীও, ক কণীও থাকেতো।
অ' কণীও থাকে বহুত থাকে তোমাৰ।
অ' কতা বহুত থাকে।
আৰু আৰু কি কত খালা আৰু কি খালা?
আৰু এইটো ভাত, মাছ, দালি তাৰ পিছত পটল ভাজি। এনেকে।
আৰু।
আৰু খোৱা নাই চিম্পাল চা খানা খাইছোঁ।
অ' পটল ভাজি ।
আহ পটল ভাজি, দালি, মাছ, ভাত এইখিনিয়ে।
অ' কালি বিয়া কেনে হ'ল?
অ বিয়া খালো বাৰু ব কালি বিয়া দগৰি খাইছো।
কিহৰ আঞ্জা আছে কিহৰ মাংস?
অহ অ' মাটান আছিল, হাঁহ আছিল, চিকেন আছিল। তাৰ পিছত আহ' অ খাহি, খাহি।
খায় তাকেতো ছাগলীৰ খায়।
উম', উম' তাৰ পিছত ফুছ ফুচকা আছিল তাৰ পিছত জেলেবী আছিল।
হয়', হয়'।
ক কফি - চফিটো থাকেই, ক কফি আছিল।
হয়, কফি আছিল আইচক্ৰীমো আছিল কিজানি?
হা', আইছক্ৰিমো আছিল লাষ্টত।
ভাত খোৱাৰ পিছত।
অ ভাত খোৱাৰ পিছত। তোমাৰ হেৰি খানা হৈছিল নেকি তোমাৰ বুখে খানা নিজে লৈ খাব লাগে নেকি?
নিজে নিজে লৈ খাব লাগে মানে আছিল তাতে মানুহ।
অ', অ', অ'।
এ মানুহ আছিল থিয় দি ইনষ্ট্ৰাক আছে।
চিয়াৰ আছে।
চেয়াৰ, চেয়াৰ আছে টেবুল নাই চেয়াৰত খাব লাগে। অ', চকী চকী চকীত খাব লাগে। খাইছোঁ মানে কালি আহাতে আহাতে হ'ল। বহুত দেৰিয়ে হ'ল, দুটামানে বাজিল ৰাতি।
দুটামান?
দুটা।
অ' তোমাক মই হেৰিটামান এঘাৰটামান ফোন কৰিছিলোঁ কিজানি ন'?
উম'।
অ' অ' অ' অ', বাকী আৰু কোৱা।
কথা ন, বাকী বাকী কোৱা, আজি বতৰ কেনে তোমালোকৰ ফালে?
নাই সেমেকা হৈ আছে।
আজিতো ইয়াতে অলপমান বৰষূণ দিলে বাৰু।
কেতিয়া দিছে মানে, হ'ল টাইম হ'ল আধা ঘণ্টা মান হ'ল।
হয়, নেকি?
অলপ অলপমান দহ মিনিট মান হৈছে।
যোৱাকালি ডাঙ-ডাঙৰ বৰষূণ।
অ' ডাঙৰ বৰষূণ এই গুৱাহাটীৰ মানে ইয়াৰে ৱেডাৰ আৰু শ্বিলঙৰ ৱেডাৰৰ মাজত বহুত ডিফাৰেন্ঞ্চ আছে।
উম, কাৰণ শ্বিলঙতটো ঠাণ্ডা আছে।
শ্বিলঙত তাত এনি টাইমটো বতৰটো ঠাণ্ডা হৈ থাকে। এই বৰষূণ
বতৰটোতো ঠাণ্ডা হৈ থাকে শ্বিলঙত।
ভাল পোৱা নে তাতে
অলপ এ নেট হয় হয়, অলপ ফাচি ফাচি আহিছে মাতটো তোমাৰ। তোমাৰ চাউণ্ডটো। হেল্ল'!